হেল্ল'
হেল্ল'।
আহ আহ।
হেল্ল', অ' কি কৰিছে?
মই যে এতিয়া এনে আছো তুমি তুমি কিকৈলা মই এনেই আছো।
অ মই এনেই আছো দেই অ অ ভালে বাকী খোৱা বোৱা হ'ল।
অহ তোমাৰ হ'ল
হেল অ অ মোৰো হ'লেই। তাৰপা ঘৰত কেনে খবৰ?
সকলোৰে ভালে দেই তোমাৰ ভাল?
আমাৰ ঘৰতো হৈছে ভালেই চলি আছে। কিছু ব আৰ্থিক সমস্যা আছে, বাৰু কিন্তু চলি আছে আৰু।
অ।
বাকী আৰু কৈ যাওক মা দেউতাই কি কৰি আছে। পঢ়া শুনা ভালেই চলি আছে বাৰু
অ অ অ মা দেউতাই ঘৰে আছে এনেই বহি আছে
ভালে ভালে
এতিয়া আও ভাইট ভাইটি পঢ়া শুনা কৰি আছে তোমাৰ বি এ একজাম কেনেকোৱা হ'ল বাৰু?
বিএ একজামটো কিছু বিশেষ ভাল নাই যোৱা মোৰ। তথাপিতো পাছ কৰিব লাগে আৰু।
ভাল ভাল এই নিশ্চয় ভাল হ'ব।
হয় হয় আৰু আপোনালোকৰ ভাইটিৰ
এ তাই ভাল হল বুলি কৈছে এতিয়া জানো কি ভাল হৈছে বুলি ক কৈছে আকৌ। এতিয়া নাজানে কি হৈছে? পিছে এতিয়া এতিয়া আৰু কি পঢ়িব মন আছে? হয়
বৰ্তমান পঢ়িবলগীয়া আৰু মন নাই মই বিশেষকে ভাবিছো যে কিবা এটা কৰিব পাৰিলে আৰু ভাল আৰু-
হয় ভাল ভাল খুবেই ভাল-
হয়-হয় আৰু আপোনালোকৰ ভাইটি?
সি আৰু পঢ়িম সি আৰু মো-মোক কোৱা মতে সি আৰু ন-নপঢ়ে নেকি?
অ! নপঢ়ে।
এ-এতিয়া এতিয়া কলেজত কেনেকৈ কি কৰিলে ইমান তিনিবছৰ যে শেষ হ'ল কলেজত- উ
আহ! কলেজত বিশেষ আমাৰ পঢ়াশালিটো ভালে আছিলে। কবলৈ গ'লে আৰু টিচাৰবোৰ ইংগেজিং আছিলে আনহাতে বিভিন্ন ধৰণৰ কামত তেওঁলোকে সহায় কৰিছিলে। সেইকাৰণে মই ভাবো তেওঁলোক মোৰ বাবে বেষ্ট আছিল
ভাল ভাল যি-যি-যিহেতু এতিয়া আছে এনেই ঘৰতে আছে এতিয়া।
অ ভালেই হওক
এ আৰু এতিয়া কলেজ লাইভ তিনি বছৰ গ'ল আও কলেজত কিবা বহুত ভাল মিয়া এটা কোৱা ক স্মৃতি হিচাপে ময়ো শুনো?
স্মৃতি হিচাপে, স্মৃতি হিচাপে কবলগীয়া মোৰ বিশেষ নাই তথাপিও কিছু আছে আৰু। আহ যিবিলাকৰ মই ভাবো এটা বিশেষ সময় আছিল মোৰ বাবে- যিহেতু সেই সময়ত মই বিভিন্ন ধৰণৰ লগ-লগৰীয়াসকলৰ লগ পাইছিলো। তেওঁলোক মোৰ বাবে বিশেষ আছিল কাৰণ তেওঁলোকে মোক দেখুৱাইছিলে যে হাউজ দা লাইফ কেনেকে এটা লাইফ ৱৰ্ক কৰে। তেতিয়াই মই তেওঁলোকৰ প্ৰতি মানহ আহ ভাল লাগিছিল যে তেওঁলোকে মোক উৎসাহিত কৰিছে জীৱনৰ প্ৰতি। ডেট চল।
অ-অ এতিয়া। এতিয়া উম সেইটো হ'ব বাৰু এতিয়া যিহেতু পথাৰত এতিয়া আমাৰ যিহেতটো গাঁৱলীয়া ল'ৰা হয় তুমি আৰু ময়ো বাৰু এতিয়া আমাৰ এতিয়া খেতি পথাৰৰ ছিজন এতিয়া তুমি পথাৰলৈ গৈ এতিয়া কি কৰি আছা বাৰু
পথাৰলৈ গৈ? পথাৰলৈ গৈ মই বিশেষকে আপোনাৰ কোৰ মাৰিছো যিহেতু প্ৰব্লেম আছে হাল বোৱাৰ আৰু আলি দিয়া আলি দিয়া কাৰ্য বিলাক কৰিছো। আনহাতে যিহেতু ধাননি দৰাটোতো অলপ আ হেৰি কৰিব আছিলে।
উম কি কয়- কঠিয়া সিছোৱা কঠিয়া সিচোৱা কামটো কৰিলো এইবিলাকে আৰু চলি আছে।
পথা পাৰিবলৈ হলে আহ হ'ব আৰু কেইদিনমানৰ পাছত। যাব লাগিব, যায়েই এতিয়া এ আও অলপ দেই
যিহেতু অ উম যিহেতু এতিয়া পথাৰ কাৰ্য, পথাৰত যোৱা হৈছে।
অ
এতিয়া পথাৰ এতিয়া কঠিয়াত, তোলা হৈছে নাই তোমালোকৰ-
কঠিয়া তলোৱা কাৰ্য বৰ্তমানলৈকে হোৱা নাই আৰু চাগে এসপ্তাহ দুসপ্তাহ লাগিব। ই কি নাও
ভাল ভাল-
যামেই দেখোন, যাম ক ৰ ক, যামেই ৰ ক ৰহ ক ককাই টা কামটো কৰি দিঙ ক অলপ আৰু অলপ দছ, দছ মিটাৰ মান দহ মিনিট হয় অ কিমান মিনিট দেই উ পচ সাত কেলে ফোনত কথা থ নেকি অ এইটো মানে সেতই কিবা এইবিলাকো কথা হয় ভাই। অহ। এইটো মালটো দিব ন আৰু আপোনালোক খেতি কম
আমাৰ খেতি, বাতি কবলৈ গ'লে এতিয়া বৰ্তমানকে কঠীয়া দিয়া হ'ল- ক কঠীয়া দি পিনি প থাৰলৈ গৈ হাল বোৱাৰ পৰা আৰম্ভ কৰি আলি দিয়ালৈকে হ'ল-
অ এতিয়া হৈছে।
এতিয়া এ এতিয়াহে আজি দিয়া কাৰ্যতো হে কৰি-কৰি থকা হৈছে। এ কি এ কিবা এতিয়া অসম চৰকাৰ ইমান চা কৰি আবদাউন চলিছে কিবা আবদাউন কৰিছা নেকি তুমি
মই বিশেষকে আবেদন এইবিলাক মই অসম চৰকাৰৰ পিছত অলপ- যাবলৈ কষ্ট পাওঁ নিজ নিজ ববীয়া কিবা এটা ব্যৱসায় হলে বেছি ভাল আৰু-
অ হয় সেইটো হয় কিন্তু।
হয় হয় নিজ ব্য ব্যৱসায়ত আৰু নিজৰ পইচা।
হয় হয় হয় এইটো ঠিক কথা তুমি কলা যিহেতু- মই বৰ্তমান এতিয়া যে ক'বলৈ গ'লে- একো কোৱা নাই এতিয়া বৰ্তমান মই কৃষক বুলি ক'ব পাৰি।
অ অ হয় হয় কৃষকো যিহেতু আমাৰ অসমৰে এটা ইম্পৰ্টেণ্ট চেপ্তাৰ।
হয়-হয়।
সেইকাৰণে মই ভাবো
যিহেতু কৃষক অপিনা কৃষক অপিনা দেশখন কেতিয়াও সুচল হ'ব হয় হয় নাই বাৰু
হয় হয় হয় কৃষি ব্যৱস্থাটো আমাৰ যিহেতু বিশেচ বিশিষ্টভাৱে অৱদান আমাৰ অতিত সেইবাবে কৃষিটো এটা, পেচাই চব ভাল
যিহেতু কৃষি বিভাগে কলে তোমাৰ তোমালোকৰ এবাৰ পঢ তোমালোকৰ এবাৰ অ তুমি ভাল পোৱা এবিধ ফলৰ নাম কোৱাচোন দি দি একদম কৃষকে কৰে
কৃষকে কৃষকৰ কৰিবলগীয়া ফলৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ আছে যিহেতু কৃষক বুলি কলে আমি অহ কেৱল পথাৰত ৰোৱা কৃষ
সে বুজি না হ'য়। আৰু বেলেগৰ ন হয় বিশেষকৈ মানে ইমানো নহয় তথাপিতো প্ৰচুৰ পৰিামানে হয় আৰু আমাৰ অসমৰ বাবে পৰ্যাপ্ত।
হয় হয় হয় যিহেতু এতিয়া আমি খেতি ব্যৱহাৰ কৰিছোঁ। অসমত যিহেতু অসমত যিহেটো চাহ খেতি কৰা হয় সেই চাহ খেতিৰ বিষয়ে তোমাৰ মতামত? কি বাৰু?
অ মই ভাবো যে চাহ খেতিটো আমাৰ বিশ্বত তুলি ধৰাত আমাৰ অসমীয়া বিশিষ্ট অৱদান ধৰিছে যিহেতু
আমাৰ টু থাৰ্ড ভাগৰ দুই ভাগ অ দুই দুই শতাংশ নে এক শতাংশ ওৱান শতাংশ বাত আহ যোগান ধৰে সেইবাবে মই ভাবো যে
চাহটো আমাৰ অসমৰ এক আহ জিলিকনি তোলাত এক গুৰুত্বপূৰ্ণ স্থান।
হয় হয় ভালে ভালে। য আমি যিহেতু এতিয়া কলেজ'অ কথা পাতিছিলো। এতিয়া আমি তুমি এতিয়া কলেজলৈ যাও তেতিয়া কত ক'ত ফুৰিব গ'লা এনে অলপ মানে ক'বা নেকি, তোমাৰ জীৱনৰ কলেজ জীৱনৰ?
হেল্ল' শু শুনিছে?
আৰু। অহ শুনিছো কওঁকচোন? আপুনি কোনে ক'লে?
মই ৰা ৰামে কৈছোঁ আহ।
কৈছে।
মই বৰ্তমান সাইপা হৈছিলোঁ নাগালেণ্ড পৰা তুমি ক' হয় বাৰ?
অ, মই অসমৰ হয়।
অঁ অঁ অঁ, তোমাৰ নম্বৰটো এই লগৰজনে দিছিলে আক
অ কিবা বিশেষ কাম আছিল নেকি বাৰু?
বিশেষ কাম নহয় বাৰু এ এনেই তাৰমানে আমাৰ ল লগৰবোৰ জানচোন বন্ধু হিচাপে এখন ৰাজ। ৰাজ্যৰ পৰা আনখন ৰাজ্যৰ ভাল পোৱা কথা পাতিবলৈ সেইবাবে হ
আহ। আৰু হয় হয়।
এতিয়া তুমি এতিয়া এতিয়া ক'ৰবাত ফুৰি পাইছা এনেই বেলেগ ৰাজ্যই হওঁক বা দেশেই হওঁক বাৰু?
এ বিশেষকৈ দেশ দেশত ঘূৰি পোৱা নাই, বেলেগ দেশত অ কবলৈ গলে মইাৰ ওচৰৰ যিহেতু নৰ্থইষ্ট নৰ্থইষ্ট'নহ সেইকাৰণে মই
নৰ্থ ইষ্টৰ এলেকাত নৰ্থ ইষ্ট বিভিন্ন ধৰণৰ প্ৰাকৃতিক অঞ্চলবোৰ আছে। সেইবাবে মই নৰ্থ ইষ্টক বেছি প্ৰিফাৰ কৰোঁ। অন্য দেশত
কাৰো হয় কিন্তু যিহেতু অসমত সকলো ধৰণৰ বস্তু পৰা হয় নাই বাৰু? এই এ। এতিয়া ক এতিয়া ক'বলৈ গলে অসমত কি পোৱা নাযায় অসম হওক বা। সাধাৰণ বিভিন্ন অসমৰ জা সাতখন ৰাজ্য আছে। সেইবাবে অসমৰ সাত ভনী বুলি কোৱা হয়। ভাৰতৰ ভাৰত হওক বা পৃথৱীৰ বিভিন্ন কাৰণত যি বস্তু পোৱা যায় অসমত কিবা নোপোৱা নাই। সকলো বস্তু পোৱা যায় হয় নাই বাৰু? এতিয়া মই বৰ্তমান অ অ, আমাৰ যিহেতু অ আমাৰ নাগালেণ্ডৰ মই যিহেতু এতিয়া অসমলৈ বহুতবাৰে ফুৰিব গৈছো। যেনেকৈ অসমৰ ধৰা তিনিচুকীয়া, মাকুম
অ হয় হয়।
অ, তুমি কিবা মা মাকুম চহৰ বিষয়ে কিবা জানা নেকি ক'ত কি কলে ভাল হ'ব,?
এইটো পূৱৰ ফালে থকা এখন আহ ই'ছ এনেকা? পূবৰ ফালে থকা অসমৰ এখন ডিষ্ট্ৰিক্ট হয়। এইখন সকলোতকৈ পূব চাউথ। অ কবলৈ গ'লে এইখন অৰুণাচলৰ ওচৰতে লাখ খাইছে গতিকে ইয়াৰ স্থানৰ- অৱদানো বিশেষ -বিশেষ।
হৈ যাব চাগে?